শুনিছা
শুনি আছো
কি কৰিছা?
এ আছো এনে বাহিৰতে ৰখি আছো তুমি
মইও, ভাত খালা?
এ নাই ভাত খোৱাই নাই গৰম মই গা চা ধুই আহিছোহে আবেলিয়ে গা ধুম বুলি যাওঁ চাগে হ'ব দে আৰু ৰাতি ভাত খোৱাৰ আগতে গাটো ধুই দিম তাপা ভাত চাত খাই পেলাই আৰু আৰামচে শুই দিব পাৰিম
অ ভাত খা কি মানে ভাত নোখোৱা আগতে ধুই দিলে ভাল লাগে ন গাটো
অ তোমাৰ শুবলৈও ভাল হয় ৰাতি
অ
আকৌ ভাত খোৱাৰ পিছত তোমাৰ গাডাল ধুলে মানে এনেকে হজম নহয় বুলি শুনিছো এইটো কাৰণে
অ সেইটো হয় বাৰু দে হজম নহয়
উম মোৰ মানে আগতে মই তোমাৰ ভাত চাত খাই মেলাই এ বিচনালে যোৱা আগত ধুইছিলো তাৰপিছত এতিয়া ভালে দেখিলো পিছে হ'ব দে আৰু আগতে গা তো ধুই দিওঁ আৰু কিনো হ'ব
সেইতোৱেটো
তোমালোকে খালা নে নাই ভাত
আমি ভাত খালো অ
উম খালা
খালো খালো বাকী বাকী আজি নিৰামিষ
নিয়ামিষ উম আমাৰো নিয়ামিছে এই গৰম গালত খাব নোৱাৰেও মাছ মাংস গাজ
নোৱাৰি নোৱাৰি
যেনে তেনে তোমাৰ যদি এটা মনো যায় খাবলে গৰমৰ কোবতে খাব নোৱাৰিবা আকৌ বনাওঁতেও সেইবোৰ মচলা চছলা পিচি আকৌ পেটত অপকাৰ কৰাটো কৰা খাবও নোৱাৰো নহয় ৰাতি হলে খাব পাৰে দিনত যে নোৱাৰে আৰু
দিনত নোৱাৰি অ
উম
আৰু তুমি গেছৰ ওচৰত ৰখিয়ে থাকিব নোৱাৰা
এ ইমান গৰম বাপৰে চাহ একাহ বনাবলৈ গ'লে মানুহজনী গোটেইজনী ঘামি
ঘামি একে জোল বৈ কিবা হৈ আহো
অ মই আজি ফোনটো চাৰ্জত লগাই পেলাই মবাইলটো টিপিহে আছিলো গোটেই গামি জামি কাপোৰ চাপোৰ তিতি পেলাই একদম নাইকিয়াই আৰু মোৰ
নকবা আৰু বৰষুণ দিছে নে তোমাৰলোকৰ সেইফালে
অ বৰষুণ অলপ আগত দিছিলে বাৰু দেই তাৰপিছত এতিয়া নাই আমাৰ আক তোমাৰ কি কৰে ৰাতিকে তোমাৰ দিব আৰু তোমাৰ দুটা তিনটা মানৰ পৰা বৰষুণ দিব ৰাতিপুৱালৈকে তোমাৰ ছটা সাতটালৈকে দিব বৰষুণ
অ ভাল লাগে আক ৰাতি দিলে ঠাণ্ডা ঠাণ্ডা হৈ থাকে যে টোপনিটো ভাল হয় অ
উম এ আকৌ তোমাৰ মতে ভাবিছো আজি কেইদিন মান নাহিব বুলিয়ে বৰষুণ চৰষুণ যিহে গৰম গাল দিছিলে এই এসপ্তাহ মান যে
কৈছাহে নে এডাল গৰমত যে মানুহ মৰিল হয় গম পাইছা নে বৰষুণ নিদিয়া হয়
অ অ মইতো মইতো আইতাহঁতে কৈ আছিলে শুৱে পকাত ধুনীয়াকে টাৱা খন দি দিলো তাতে বনালে হ'ল টাৱা কেৰাহীত ত এইটো কি কয় অ বালিও দিব নালাগে এনেই বনি যাব
অ ইনষ্টাত যে দিলেগে
মাই অ ৰাতিপুৱা উঠি পেলাই ন ৰাতিপুৱা উঠি পেলাই কি টেটো তোমাৰ ছটা ছটা নহয় চাৰিটা বজাতে বেলি ওলালেই ছটা বজাৰে পুৰা। কাৰা
ছটা বজাত দুপৰীয়া হৈ থাকে।
অ এই বাহিৰলৈ মানে চকুতো তুমি মানে খুলি পেলাই চাবই নোৱাৰি ওপৰলেতো নোৱাৰা নোৱাৰা নাই। এনেকুৱা সন্মুখলৈও মানে এনে বাহিৰে ওলাই চাবই নোৱাৰা।
নোৱাৰে আৰু
ইমান বাপৰি গৰম দিছিলে মই ভাবি আছো কি জুলাইতো সোমোৱালৈকেহে ৰখিয়ে আছিলে ছাগে সিহঁতে আৰু কেতিয়া গৰম দিব পাৰো কেতিয়া গৰমটো দিব পাৰো বুলি। কম খন জ্বলাইছে নেকি বা ষ্টেণ্ড ফেন লগাই থলেও দুই তিনিখন চিলিং ফেন লগাই থলেও কাম নকৰে
কাম নকৰে ফেনে কামেই নকৰে।
লাগি হৈছে এইকেদিন ঠিকেই হৈছে আকৌ বৰষুণ দি দিছে যে বাৰিষাতো হৈ যায় যে সেইকাৰণে ভালেই হয়। জুলাই মাহটো কিন্তু তেনেকে চলি যাব এই আগষ্ট তাৰপৰা, আকৌ গেলিব নহয়।
অ'! আগষ্ট পৰাতো আৰু ক'বই নালাগে! তেতিয়া যে পূজাত আছে আৰু। চব তেতিয়া খুলিব ন' আগষ্টত, স্কুল-কলেজ চব খোলা হ'ব। তেতিয়া চাবা আৰু।
এ, কিছুমানৰ তোমাৰ নৱোদয়-চৱোদয় বোৰ চাবাচোন, তোমাৰ! এনেকে, তোমাৰ কি কয়, জুন-জুলাই, আগষ্ট তিনিমাহ মান বন্ধ দি দিয়ে।
অ'! সেইবিলাকৰ ভাল! আমাৰ তোমাৰ জুলাই মাহটোৱে আৰু জুলাই মাহতো দিব, সেই
জুলাই-আগষ্টটো আৰু লাগেই।
জুলাই-আগষ্ট লাগে, অ'!
উম! সেই মাহত তোমাৰ, বেছি মানে, আকৌ তোমাৰ কি হয়, বৰষুণতে যায় ন'! আগষ্টৰ মাহতো দিব লাগে, জানা ক'ব গ'লে।
উম! আগষ্ট মাহতো দিব লাগে। আৰু ছেপটেম্বৰ
আগষ্ট মানে, বেছি হয়! এইটো তোমাৰ, এইটো চাবাচোন? তোমাৰ এনেকে, বৰষুণ-ৰ'দ তেনেকে, যেনেকেটো কিমানটো বেমাৰ হ'ব ঠিকেই নাই আৰু। জুন- জুলাইটো তোমাৰ ৰ'দতেই যাব।
জুলাই ৰ'দতে, অ'!
আমাৰ ভাইটিও, আমাৰ ভাইটিৰো আগষ্টত বাৰ্থডে আছে, বাপৰে! সি জন্ম হওঁতে সেই আঠ বছৰ আগতেই, সি জন্মতে, কেনেকুৱা সেয়া, টানা-টানা গৰম। এতিয়াতো আৰু গৰম!
সেইটোৱেতো আৰু!
ঠাণ্ডা দিনটো নাথাকে, যেনেতেনে দুমাহ এটাহে থাকে ছাগে!
ঠাণ্ডা দিনটো, অ'!
আঁ এইবাৰো কিমান দেৰিকে হৈছে, এইবাৰ তোমাৰ কি, ডিচেম্বৰ ওচৰতে, তোমাৰ ৰাতি অলপ, ঠাণ্ডা-ঠাণ্ডা লাগে। জানুৱাৰী মাহতো। আৰু ফেব্ৰুৱাৰী ছাগে, দহদিন মান ঠাণ্ডাত তেনেকে কৰে, এতিয়া যেনে-তেনে, টানি-আজৰি দুমাহ এটা হয় নে নহয়, সেইটো ঠিক নাই চাগে!
বেছি ঠাণ্ডা নিদিলে, অ'!
এ, আৰু কেতিয়া কেইদিনমান। তাৰে এক, দুই বছৰ মানৰ পিছত, চবতে ঠাণ্ডা দিন কি আছিলে, সেইটো নাইকিয়া হয়। তাৰ পিছত, পাঁচবছৰ পাঁচবছৰ মানৰ পিছত, পোৱালিবোৰে নাজানিব, সৰু ঠাণ্ডা দিন আছিল অ'! জানুৱাৰীত। তেনেকে বেলেগ জাগাত। হয়! আমাৰ ইয়াত ঠাণ্ডাই নহয়।
অ'! আজিকালি কুঁৱলিয়ে, নেদেখা হ'ল ন' কুঁৱলি।
অ'! এ, কি মানে হৈছে! আৰু মানে, তোমাৰ কুঁৱলি টো পৰিলেও মানে, বেছিকে নপৰেই আৰু কেইদিনমান পৰি, ধৰা এতিয়া তোমাৰ, পোন্ধৰ- পোন্ধৰ, বিশ দিন মান পৰিব আৰু পূৰা আৰু তাৰ পিছত, হৈ গ'ল আৰু।
অ'! আমাৰ আগতে বাপৰে! ৰাতি পুৱা মানে, টিউচন যাব নোৱাৰোঁ, কেনেকুৱা কুঁৱলি! কুঁৱলিৰ পৰা মানে, মানুহ এটা দেখি নাপাওঁ। এতিয়া, কুঁৱলিয়ে নাই।
এই, টাউন এলেকাাবোৰত যে আৰু নোপোৱা তুমি।
অ'! সেইবিলাকতো আৰু।
জংঘল-চংঘল জেগাটো মান, পথাৰ-চথাৰ এইখিনি ধুনীয়াকে পাই যায়! পথাৰ- চথাৰৰ ঘৰ বোৰো এতিয়া ভাল। এতিয়া যিমান তোমাৰ মানে, বিল্ডিং-চিল্ডিঙে, ফেক্টৰি-চেক্টৰি বনি গ
অ'!
এ, সিমানে আমাক সেইকাৰণে বেয়াই! কি যে হ'ব আৰু দিনে-দিনে ভগৱান আৰু কিমান বেমাৰ হ'বলৈ বাকী আছে, এতিয়াতো চাগে, এতিয়াতো গৰমত কিমান ডায়েৰিয়া হৈ যায়! কি লেটিন হৈছে, কিবা হৈছে, কিবা হৈছে, টাইফয়েড-চাইফয়েত ঠিকে নাই!
তায়েপাছ অঁ আকৌ হেৰি হৈছে। তোমাৰ এই কি বুলি কয় এইটো অঁ পাথৰ হৈছে।
অঁ অঁ পানী চানী দি সেযে মাথা ঘুৰাব পেষ্ট- চাৰ উঠিব সেইবোৰ সেইবোৰতো আছে আৰু। মানুহ মানে মাৰিম বুলিয়ে গৰমডাল দিয়ে আৰু আজিকালি গম পাইছ।
অঁ মাৰিম বুলিয়ে দিয়ে আৰু পানীটো কম খোৱা হয় ন।
মইতো এবাৰ বতলে বতলে থাক মই ৰাতি তোমাৰ শুবলৈ গ'লো না বিছনা তোমাৰ তোমাৰ যেতিয়া ৰাতি আহি শুব লাগে ৰাতিপুৱালেকে মানে মোৰ দুবটল পানী খতম হৈ যায় দুই লিটাৰ পানী খটম। ইমানে পানী খাওঁ বাপৰে মক সিমান মাহঁতে
ডিনত
ক আইতক গৰুৰ নিচিনাকে পান-
খাঁও যে কিয় সে ডিঙিডাল নহয় শুকাই শুকাই যায় উপায়
শুকাই শুকাই যায় অঁ। এ নোৱায়ি।
শুই আছা।
পানীতো লাগেই।
কি কৰি আছা মানে?
কি কৰিছ। ত মানে এবাৰ বিছনা পাতি যোগাৰ চোগাৰ শুবলে কিনো শুৱা নাই কিনে দেৰিকে হুবা
দেৰিকে হুম।
একো নাই গৰম কালত দিনত দেৰিকে হ'ল আ যে সোনকালে শুলে মানে টোপনিও নাহে নহয়।
নাহে নাহে। এই এতিয়াও অলপমান মোবাইল চাম মোবাইল চাহ চাই চ দেৰি হৈ যাব। মই তোমাৰ হেৰি এইবাৰ বি এ তেজপুৰ কলেজ।
তেজপুৰ কলেজ ন। কুন্দু চেম।
মই ফাৰ্ষ্ট চেম।
অ একেই লগৰে।
তুমি কত লৈছা?
মই দৰঙত।
অঁ আৎচ্ছা।
অঁ পাইছা কিহত ল'লা তুমি মেজৰ?
মইনো মাই ইডডোকেচোন।
এনো কোমাই
মোৰেফালে পিঠা কোৱা।
পিঠা কোৱা অলপ দূৰেই হয় তুমি কি মানে অহা যোৱা কৰিবা নে কি?
অঁ মই অহা যোৱাই কৰিম মাৰ এইফালৰ পৰা পোৱালি যাব আৰু দে।
উম মোৰ মানে ক'বলৈ গ'লে মই মানে এতিয়া মানে চাৰিআলিতে আছো পাপা ই চাৰিলিতে যে। আমাৰ মামাহত- তৰ ঘৰ মানে তোমাৰ তেজপুৰতে আৰু তাতে মানে আমাৰ ঘৰ পাতি বনাই আছে আধাকে বনাই থোৱাহে আছে আৰু। ত মই মানে সেইকাৰণে তাতে আৰু ৰুম এটাই ভাড়া লৈছো উশা নগৰ যে। উশানগৰত। ভাড়া লৈছো ৰুম এনেক আৰু চাৰিজনী থাকে আৰু তেনেকে ৰুম এটা ভড়া লৈছো আৰু এই থাকিম আৰু কেইদিনমানৰ পিছত আৰু। আজি ছয়টাই ষ্টাৰ্ট হব ক্লাছ।
সেইটোৱ এটা আগষ্টৰ পৰাই ষ্টাৰ্ট হ'ব।
এ যাম আৰু জুলাই লাষ্টত তুমিটো এ তুমি কথা এটা গম পোৱা নেকি?
কি কোৱা?
এই তোমাৰ আমাৰ যে এনেতো ক্লাছ বোৰতো তোমাৰো এক তাৰিখৰ পৰা আৰম্ভ হয় ন। কিন্তু, এইবাৰ তোমাৰ আকৌ- তোমাৰ এাৰ এক তাৰিখটো শনিবাৰ পৰি গল তে মানে এতিয়া এক তাৰিখৰ পৰা আৰম্ভ হব নে আমাৰ ক্লাছ- দুই নে তিন তাৰিখ হব সেইটো মে মই বহুত মানে কৰোনা ধৰিব পৰা নাই কোনটো তাৰিখ পৰা তুমি গম পোৱা নেকি?
সেইটো যে চবেই সুধি আছে এক তাৰিখৰ পৰাই ষ্টাৰ্ট হ'ব।
এক তাৰিখৰ পৰা হ'ব।
উম, কিন্তু- কলেজে কিন্তু তিন তাৰিখ মান তিন তাৰিখৰ পৰা ষ্টাৰ্ট কৰিব লাগিছিলে চোৱাচোন। এক তাৰিখ শনিবাৰ পৰিছে তোমাৰ।
অ সোমবাৰৰ পৰা ষ্টাৰ্ট কৰিব লাগে তেনেকে।
সোম সেইটোয়টো তিন তাৰিখৰ পৰা ষ্টাৰ্ট কৰি দিব পাৰে।
উম এই স্কুল স্কুলোৰ তিন তাৰিখৰ পৰা ষ্টাৰ্ট হব আমাৰ ভাইটিহঁতৰ- স্কুলো তিনি তাৰিখৰ পৰাইয়া হ'ব আৰম্ভ।
দিব নেকি কিবা চাগে তেনেকুৱা ন'টিচ চটিচ। তিন তাৰিখ মানৰ পৰা, এতিয়ালৈকেতো এক তাৰিখ বুলিয়ে গম পাও বাৰু দে।
মই যে একোৱে গমা নাপাওঁ মই ভাবিহে আছো কোনটো হবা এক হব নে- তিনি হ'ব মই সেইটো মাজতে ফুচি আছো যোনটো হয় হব আৰু চাই এতিয়া-
আৰু তোমাৰ প্ৰথম যোনদিনাখন খুলিব সেইদিনাখন নগলেওতো বেয়া লাগিব ন।
অ যাব লাগিব, মই মানে পাই থৈছো জানা। তোমাৰ এতিয়া ধৰা কি তোমাৰ স্কুলত যেতি নাৰ চাই আছে যেতিয়া- প্ৰথম নগৈ তেতিয়া মানে ভাল নালাগে, বা তোমাৰ ধৰা মেট্ৰিকৰ পিছত তেতিয়াও ভাল নালাগে তাৰ মানে- প্ৰথম বোলে কি হয় চিনাকি হয় ন চবৰে ইণ্ট্ৰডাকশচন দিয়া এটা চিনাকি হয় চিনাকিটো হ'লে মানে ভাল হয়।
ভাল ভাল। আৰু তুমি চেকেণ্ড দিনাখন চাবা চোন, চেকেণ্ড বা- থাৰ্ড দিন, ছেকেণ্ড বা থাৰ্ড দিনাখন যোৱাৰ পিছত তোমাৰ লগত কোনোৱে নামাতিবৈ।
হাই জুইয়া জুইত। এয়া মানে মোৰ কি হ'ল জানা মোৰ মেজৰ চাবজেক্টত মোৰ লগৰ নাই। তোমাৰ মাইনৰটো আৰু ইলেক্টিভ টোত এজনী এজনীহে লগৰ আছে।
মোৰো তেনেকুৱা আমাৰ গোটেইকেইজনীৰে মেজৰ বেলেগ বেলেগ।
মই মই মাহঁতক কৈ আহিছো দেন ভগৱান জানে আৰু মই ভী ক্লাছ হে। ক্লাছ বিচাৰি থাকোতেই চাগে মোৰ চাগে এপহৰ যাব আৰু।
ক'ত ক্লাছ হয় ইফালে তোমাৰ কলেজ আজিলৈকে গৈয়ে পোৱা নাই। কলেজত ক্লাছ কৰিয়ে পোৱা নাই মানে চবটো তোমাৰ স্কুলৰ পৰাই কৰা, কেনেকে?
সেইটোৱে, তুমি হেৰি মেজৰ কিহৰ লৈছা?
মই তোমাৰ মেজৰ হিষ্ট্ৰিত লৈছোঁ। দিয়া ঠিকে আছে দিয়া। কালি কথা পাতিম দিয়া। ময়ো ভাত, খাই লওঁগৈ এঘাৰটাই বাজিবলৈ হ'লগৈ যে। অ' উম ঠিক আছে দিয়া।